হেল্ল'।
অঁ।
কি খবৰ? এ আছে আছো দিয়া। কি খবৰ?
এই আছোঁ আৰু দিয়ক।
তাকে। কেনেকুৱা আমাৰ এইফালে বতৰটো ইমান ভাল নহয়।
এ এইফালো নাই বাৰু একদম কুলামলা হৈ আহিছে।
ক পঢহিছে আমাৰ
অথনিটো অকমান মানে অলপ আগতে বগা চানেকী কিবা এটা আছিল এতিয়া সেইটোও নাইকিয়া হ'ল।
এই হেৰি হৈছে যে এতিয়া আমূৰটিৰ এইটো
এহ?
আজিৰ পৰা
কি আছে? অ অ! অ হয় হয় হয় কাত হেৰি হৈছে নহয় নহয় হয়!
তাৰমানে এটা প্ৰবাদ এটা আছে যে এইকেইদিন অকমান বতৰ বেয়াই হ'ব।
উম্ হ মানে প্ৰতি হেৰি হয় যে উম। প্ৰকৃতি অসুবিধা হয় আৰু সেইটোৱে
এটা মাহাত্ম আছে দেই ন।
আছে আছে আছে বহুত আছে।
আছে আছে মইও ভাবো দেই।
মই আৰু এটা কথা আপোনাক কওঁ, এজন মানে আপুনি যাক ভগৱানক বিশ্বাস কৰি কোনোবা এজন ভগৱানক যদি বিশ্বাস কৰে বিশ্বাস কৰি পেলাই যদি সেই ভগৱান জনক আপুনি মানে কেনেবাকে কিবা এটা সহায় বিচাৰিছে আপুনি পাই গ'ল মানে কেতিয়াবা যোনজনক আ আ যোনজনক আপুনি মানে অন্তৰেৰে সেইজনৰ ধৰক মানুহ থাকে ন কিবা এটা কলে আমি কৰি থাকো। তেওঁৰ লগত কথা পাতি থাকোঁ এনেই অকলে থাকিলেও কিবা মোৰ আকৌ তেনেকুৱা হয় মানে, কিন্তু এই যে হেৰি, উম মানে এই নামটো কি যে, প্ৰেমানন্দ মহাৰাজ।
অ' মাজতে যে কিবা ওলাইছিলে ন?
নহয় নহয় নহয়। সেইটো কথা কোৱা নাই, এই যে তেওঁলোকৰ কথা কোৱা নাই। আমাৰ এই ইয়াৰ কথা কোৱা নাই। আমাৰ ইণ্ডিয়াই হয় বাৰু তেখেত। হেৰি ভাৰতৰ হৈছে, তেওঁ- যে অ' বিৰাট কোহলিহঁত যায় যে তেওঁৰ ওচৰলে, তেওঁৰ কথা কৈছো মই। তেওঁ দি থাকি ন? হে তেওঁ প্ৰেমা মহাৰাজ তেওঁ কৈছিলে যে, আমাৰ উ মানে এতিয়া আমি সেই ভগৱানৰ কাৰোবাক কওঁ, আজি নহয় মোৰ লগত একদম চমৎ কাৰ হৈ গ'ল। মোৰ এনেকুৱা হ'ল। তেওঁ মানে তেনেকে ক'বলৈ হাক দিছিলে সেইকথাটো। তেওঁ ক'ব দিছিলে কাৰোবাৰ বেলেগৰ লগত বা কোনোবা সাধু এজনৰ লগত। লগত বা কোনোবা মানুহ এজনৰ লগত তেনেকুৱা হ'ল। সেই কথাষাৰ ক'ব নালাগে বোলে। উম নাজানো। তেওঁ কিয়? কাৰণ তেওঁ কিন্তু, সঁচাকে মহৎ নোৱা আছে। আপুনি ভাব বিৰাট কোহলিটো বহুত হাৰি আছিলে ন? প্ৰথমতেতো এবাৰো জিকা নাছিলে। তেওঁৰ টিমটো, কিন্তু তেওঁৰ ওচৰলৈ যোৱা পাই দুবাৰ জিকিছে এতিয়ালৈকে। এইটো চমৎকাৰ ক'ব পাৰে। হয়তো ভগৱানৰ লীলাক হ'ব।
তুমিত যে ক'লা, এইমাত্ৰ যে ক'লা তুমি যে বিশ্বাস যদি কৰি লওঁ কোনোবা এজন বা ভগৱান এজন। আচ্ছা, সেইটো, সেইটো মই বিশ্বাস কৰো মানে কি তুমি যিটো ভাবিছা, তুমি যিটো মই এতিয়া কি বুলি ক'ম, এটা অৰ্থত ক'বলৈ গ'লে মেনিফেষ্ট, আগৰ ঋষিমুনিবিলাকে আগৰ দিনত ঋষিমুনিবিলাকে এইটো হ'ব
অ
মই অমুক কৰি দিম বা এইটো কৰি দিছোঁ তেওঁলোকে মেনিফেষ্ট মানে আমি বিশ্ব ব্ৰহ্মাণ্ড যিবিলাক কওঁ মুখেদি প্ৰকাশ কৰোঁ সেইটো তেওঁলোকৰ যিটো মানে পাৱাৰটো নে সেইটো এটা
অ
আমি কিবা এটা কথা কলো ন সেইটো আমালৈ এনেও ৰিটাৰ্ণ আহিব
অ
কাজখনতে টো সেই শব্দবিলাক সেইকাৰণে টো কয় আগতে আমাৰ দিব নালাগে অভিশাপ দিব নালাগে সেইবিলাক লাগি যায় মানে কি শব্দবিলাক ৰিটাৰ্ণ আহে ন সেইটো কাৰণে কাকো বেয়াকে ক'ব নালাগে নিজলৈকে ঘূৰি আহে
ঘূৰি আহে অ
সেইটো এটা কথা আৰু এই বিশ্বাস সেই মিলোৱা সৰি বুলিতো আমাৰ কথা এটা আছেই
সেইটোৱে সেইটোৱে নহয় মানে উম এ আগতে তেওঁ মানে এটা ইণ্টাৰভিউত কৈ থৈছিলে যে মই মই আৰু মই কিবা নাই ভগৱানৰ কথা সুধোতে আৱ মই আৱ ইমান তুতি পাৰ্থনা নি নকইমে আৱ এনেকুৱা টাইপত কৈ ছিলে এবা এই খেলুৱৈজনে মানে খেলুৱৈ এজনে তাপিছত এতিয়া কিন্তু তেওঁ একদম পুৰা হৰি ভক্তি কিবা কিবি ভগৱানৰ ওচৰতে থাকে সেইটো মানে হৈ যায় গম পায় নাই আ আপুনি যোনে ফল পায় সি হৈ যায় আৰু যোনে একদম ভাঙি পৰিছে হতাশাত তেওঁ ধৰক ভগৱানো বিশ্বাস নহয় লাষ্টত মনে মনে হ'লেও মানুহক ক'ব পাৰে যে মই ভগৱান বিশ্বাস নকৰোঁ মনে মনে হ'লেও গৈ লে ভগৱানৰ ওচৰতে পাইগে
উম উম সেইটো এটা যে শক্তি আছে সেই শক্তিটো চবেই বিশ্বাস কৰে চবেই মানে গ হাজাৰ যুক্তি দিয়ক হাজাৰ যুক্তি দিয়ক কিন্তু সকলোৱে মানে। আৰু এটা অনাদি শক্তি যে আছে সেইটো নিৰ্ঘাত সত্য কথা।
আছে, আছে। আছে, মই ক- ক'ত দেখিছিলো সিদিনাখন? অ- কিবা হেৰি বুধ মন্দিৰ নে কিবা এটা আছে দেই। মো-পা কিবা এটা মন্দিৰ নে কিবা এভাগ আছে, তেনেকে। সেই মন্দিৰ ভাগ বোলে একে ৰাতিৰ ভিতৰতে ভুতে বনাইছিলে দেই। মহাদেৱৰ কাৰণে কি? মই সিমান ইউটিউবত পাইছিলো, মানে চাই থাকোতে, আপুনি চাব পাৰে দেই। যত মন দিবা, কিবা এটা মাৰি চাবচোন।
অঁ--চাব।
অঁ, সেইটো পাতঠৰেদি বনাইছে গম পাই নাই? মানে, তাক কোনো ধৰক, ওঁ এই আগৰটো চিমেণ্ট-টিমেণ্ট নাছিলেই। হলেও মানে, এনেকোৱা প্লাগ- তাৰ কৰা নিচা নাই। ইটোৰ পিছত সিটো পাঠৰ থৈ থৈ থৈ থৈ মন্দিৰ হৈছেগে। আৰু সেইটো ধৰিব পাৰে। আপুনি মন্দিৰভাগ- চাবচোন? চালে গম পাই যে সেইটো পালটোৰ ওপৰত সিটো পাথৰহে থোৱা আছে।
ওঁ
সেইটোত মানে, একো ধৰক কিবা মিলোৱা নাই। আঠা জাতীয় আপুনি দেখিলেই কম। পাব যে সেইকেইটা অকল পাঠৰ। সিটো ওপত সিটো থৈ গৈছে। এ, তথাপিও মন্দিৰ। ভুলটো? যোনে নবনাওক আগৰ দিনৰ যি কাহিনী নাথাকক
হোঁ
কিন্তু, তেনেকে বনোৱাটো ইমান সহজ কথা নেকী? লছি ল'ৱবত্‌ শিল থৈ থৈ যোৱা, এইটো আই আমি এতিয়া শুনিছো এদিনতে বনাই আছিলে, লাগিলে সেইটো যিমান দিনতে নবনাওক, কোনো মানুহে শিলৰ ওপৰত একো নোথোৱাকে শিল থৈ থৈ মন্দিৰ বনাব পাৰে নেকী? সেইটো তোচ চুইদিলে, অকণমান জোৰচে হেচি দিলেটো লুতি খাই পৰিব। গুটি অ--সৰা সেটো অকমান আছে, বুইছে। অত্‌--কে-কেদাৰনাথৰ অ পোষণ, মানে, মুখটো বোলে একদম ধুনীয়া পাথৰ এটা আছে বোলে? ডাঙৰ তাতে কেদাৰনাথ বা এবাৰ একদম বহুত কি আছিলে নাম এনে কিবা আহিছিলে নেকি! আহোঁতে মানে মন্দিৰভাগ, একো নহ'বলৈ সেই পাথৰটো হৈ গ'ল নে থাকেই ৰখি পেলাই মন্দিৰভাগ বচাইছিলে নেকি। কেদাৰনাথ, শুনিছিলো হে, মই নাজানো দেই, বৈতোতো কোৱা নাই সেইটো এটা কম ডাঙৰ কথা নেকি।
বা
ছব চেছ হৈ গ'ল, মন্দিৰভাগ একোৱেই নহলে।
মই নকললো কি আচৰিত এটা মানে, এই শক্তিটো কোনেও এই মোৰ মতে বিজ্ঞানেওতো ঢুকি পোৱাব নাই।
নাপাই নাপাই নাপাই তেওঁ তেওঁ কিন্তু তেওঁলোকও ক'ৰবাত ন ক'ৰবাত অকমানটোতো বিশ্বাস কৰেই ন?
কত কৰে?
হয় আই কৰিবই লাগিব।
এতিয়া কি চাহ তাহ খালা নে নে কি ভাতে খালা?
চাহ তাহ খালো খাই লৈ পেলাই এতিয়া মই বোলো বাকী খিনি কাম কৰিম আৰু লাহে ধীৰে। আই ঠাইত কোনটো কৰিছোঁ মানে বহুত, কোন দি থাকিলে কাম নহয় নহয় কি কৰিবনো।
এ বাকী ইহঁত হুপা কি কৰিছে?
এ আছে ইফাল সিফাল কৰি ইফাল সিফাল মানে ঘৰৰ ভিতৰতে তোক, চাই শুই আছে, কোনোবাই মোবাইল চাই আছে,। নহ আৰু কি কৰিব?
কি কৰি, এনেকুৱা বতৰত বৰ দিগদাৰ আৰু ভালেই পায় মোবাইল চাই। চাই থকা সকলে। আমাৰ এতিয়া বিভিন্ন ধৰণৰ কাম থাকে, থাকে নহ, কাম সোপা কেতিয়া কৰিম কেতিয়া বতৰ এৰিব এনেকে ভাবো।
এতিয়া নকৌ আক এতিয়া মানে কি- কও জানো তাকে কিবা এটা,। অ মানে আন বস্তু কেইটামান নাই, এতিয়া অৰ্ডাৰ দি আনিম বুলি ভাবিছিলো, অৰ্ডাৰ দিলেনো ক'ত দি থৈ যাবহি পাৰিব।
অ এনেকে বৰষুণত নাহিব বাৰু অকমান কমিলে আহি দিব। দি থৈ যাব, সিহঁতৰ তেওঁলোকৰ হেতু এটা ডিউটি ন উম এ
খোৱা বোৱা হ'ল?
খোৱা বোৱা মানে মই বনাম নে মানে ৰুটি বনালো। বনাম আও দুপৰীয়া ভাত। এইবোৰ বোলো আজৰি দিজে হৈ অ কাম বিলাক আজি মানে অকমান ৰাতিপুৱা ব বতৰটো বেয়া। এ উঠা, মোৰো, মই উ নাথাকো বাৰু ইমান দেৰিলে খুব সোনকালে উঠোঁ।
মোৰ মানে কি জানে নে গেছ হৈছে। আজি কালি।
কি হৈছে?
গেছ হ'বলৈ লৈছে।
অ' গেছ! উম বহুত মানুহৰ মুখত শুনিছো গেছৰ কথাটো।
মই কিন্তু ৰাতিপুৱা পানী খালে ভাল পাই যাওঁ আকৌ হয়গে। তিনি পাৰ অ' উম!
হয়! হয়! হয়! বহুত আৰু নহ'ব আৰু, তেনে সেই লিখিদিব লগা হৈছে।
তাকেই
এতিয়া এইটো কি বুলি কয়, বৰষুণ এৰাটোতো আজি সম্ভৱ নহয় বাৰু। এৰিলে দেখা যাব।
ত' বতৰটো চবতে এনেকুৱা আজি। ন।
অ'হ। এ বতৰ, কেতিয়া মানে, খেতিয়ক খিনিৰ কাৰণেওতো লাগে নহয়। ‌
যদি বৰষুণ চৰষুণ পৰি, পানী বোকা দিব পাৰে, তেতিয়াহে খেতি আকৌ ভালকে, শাওন মহিয়া ৰুবলৈ পাৰিব ন।
কাৰণ তেওঁলোকে, এই বৰষুণ জাকলেকেতোঁ ৰখি থাকে।
কেলে নহ'ল?
এটো কাৰানে আৰু বৰষুণ যাক লাগে মানুহক। ‌ আমা, আমি ভাবোঁ এই কাপোৰ কেইটা মেলিবলৈ থাকিলে কাৰণে, বৰষুণ যাক নালাগে অ'! কাপোৰ মানুহ কামলৈ যাব লাগিব কিন্তু আচলটোতো খেতিয়ে ন।
প্ৰধান জীৱিকা।
তাকে এবছৰ যদি, খেতিত। বন্ধ হৈ যায়, তেতিয়া চেচে আৰু।
চেচে, তাকে, আমাৰ এতিয়া প্ৰধান আহাৰ ভাত গতিকে আমি ধান টো, ধান খেতিটোৰ ওপৰতে বেছি গুৰুত্ব দিব লাগিব ন।
অ' সঁচাকে মই মানে, বেলেগ বেলেগ হেৰিবলাকত জেগাবিলাকত পাওঁ। কিছুমানে ৰুটি খাই, অ'হ।
লাগিব তেওঁ কৰিলেহে আমি কেতিয়াবা, সেই এটা কথা।
কিছুমান বেলেগ বেলেগ জেগাত খাওঁ আমি ৰুটি খাওঁ তেওঁলোকে কি বেলেগে ৰুটি খায় কিবা খাই আমিও ৰুটি খাওঁ যেনিবা। কিন্তু তহঁতি প্ৰধান নশাৰ তেওঁলোকে বেলেগ। কে ভাবি লয়। বা আজি সিটো সিটো এনেকে। টো মই এটা কথা পাবাম যে। কেনেকে খাঁও আমিতো দালি ভাতকেইটা নহলে আমি খাব নোৱাৰো।
তাকে।
ধন্যবাদ। সঁচাকে দেই আমি তেওঁলোকৰ তাত গ'লে আমি চলিবলৈ দিগদাৰ হব তেওঁলো আমাৰ তাত আহিল। বনাই দিওঁ আমি নো খাওঁই এদিন খাই থো বলে কথা। কিন্তু আমি তেওঁলোকৰ তাত গোলে আমি তেনেকে খালে আমাৰ বেমাৰ হৈ যাব।
বেমাৰ হৈ যাব আকৌ
অঁ আৰু এতিয়া ৰাজস্থানৰ ফালে। কিমান ঘিউ লৈ লৈ খায়। সেইখিনি বাৰ পিয়ৰ ঘিও। আমি ধোৰা বিহ নামত কি খাই আছে ভগৱান জানো।
ঘিউহে নে।
যেনেকে ঘিউ খাবলৈ হ'লে আমাৰো পেটৰ প্ৰব্লেম হ'ব। নান আমি না খা ন নাইে।
সহেজ। সেইটোৱে সেইটোৱে।
সিহঁতে খাই। অঁহ। বাৰ ঠিক আছে।
ঠিক আছে দিয়া ন, সেই হেৰি বা। বৰ পাছত। ম দিয়া মই কিবা কথা এটা মনেই। তাৰপিছত
হব হব ব।